অহ শুনিছানে এয়া আছ ক এনেই বহি পিনি
মইয়ো এনে আছো
অহ খোৱা বোৱা কৰিলা অহ বাকী ঘৰত ভালনে মই খালো অহ খালো অহ
অঁহ
গৰম কেনেকুৱা সেইফালে গৰম বহুত পৰিছে অহ
লৰাই গৰমত স্কুলৰ পৰা পাইছেহি
অহ অ
গৰম দিনত বৰ কষ্ট হয় ল'ৰা ছোৱালী বিলাকৰ
উম কষ্ট হয় খুব পানী খাব লাগিব আৰু গৰম পৰিছে গৰমতে ল'ৰা ছোৱালী বিলাকৰ অলপ চানস্কন ছানস্ক্ৰীণটো ব্যৱহাৰ কৰিব লাগে লৈ যা মানে সানি দিব লাগে গৰমত বহুত সূৰ্যৰ তাপতটো বহুত পৰে ন উম সূৰ্য তাপটো বহুত পৰে সেইকাৰণে তোমাৰ এ ছাল খ বহুত মানে উম কোমল যে অকমান অসুবিধা হ'ব পাৰে মানে
অহ
এ তোমাৰ সূৰ্য পোহৰত থকা ক্ষতিকৰ অতি বেঙুনীয়া ৰশ্মিটো
ছাল খক ৰক্ষা কৰিবলৈ ৰ ৰ ছানস্ক্ৰীনটো ব্যৱহাৰ কৰিলে ভাল হয়
ভাল হয় হয় অ
আৰু সূৰ্যৰ তীব্ৰ উত্তাপৰ বাবে ছালখৰ ৰঙা পৰা বা পোৰে
উম
ফু
এই মানে মানে ছানস্ক্ৰীণ টো লগাব লাগে ই আটাইত নহ'লে সূৰ্য পোহৰ যিটো পৰে ন এই গৰমত ই মানে মাৰাত্মক ছালৰ কেঞ্চাৰলে মানে তোমাৰ বাগৰি যাব পাৰে
হয়
এতি ইমান ৰ'ত ল'ৰা ছোৱালী বিলাকে ধৰা স্কুললে যোৱাৰ পিছত যিখিনি মানে ধৰা এই লেজাৰ যিটো মানে অফ পিৰিয়ডছ পায় সেই পিৰিয়ডছটোত তোমাৰ উম এই ৰ'দবোৰ ৰ'দত মানে ধৰক খেলিব বিচাৰে ন ল'ৰা ছোৱালীখিনি অলপ। তাতে স্কিনটো অ স্কিনতটোত বহুত মানে ৰ'দ পৰি না থাকে জানো তেতিয়া অকণমান অসুবিধা হোৱা দেখা যায়, অন্য একো নাই চাবাচোন খেলি খেলি খেলা ধলা কৰি অহা পিছত মানে তাৰ মুখ খনৰ অভাৱটো চাবাচোন গোটেই ৰঙা হৈ যায়।
হয়।
উম।
ফোঁহা নিচিনা উঠি যায়।
অঁ অঁ। ছান
ছানস্ক্ৰিনটো লগালে ধৰি লোৱা ছালৰ ছালত মানে সোনকালে বলৰেখা বা বয়সৰ চাপটো নপৰে আৰু
নপৰে অঁ।
অ ছালত
নহলে এনেও সূৰ্য ৰশ্মিৰ যিটো মানে সূৰ্য ৰশ্মি তুমি তোমাৰ যিটো পৰে ন সেইটোৱে তোমাৰ ছালৰ ইলাচিচিটি নষ্ট ক ৰে। তাৰপিছত তোমাৰ ছানস্ক্ৰীনে কি কৰে জানা ছালৰ যিটো মানে বলিৰেখাবোৰ যে পৰে তোমাৰ বুঢ়া হলে যেনেকে তোমাৰ ছালবোৰ সুতোৰা হোৱা নিচিনা কিছুমান মানুহ বিলাকৰ মুখবোৰ খোজ খাই নাযায় জানো, হেল্ল'! অ সেইটো বয়সৰ চাপ পৰিবলৈ নিদিয়ে মানে ছানস্ক্ৰীনটোৱে।
হয়। উম।
ছানস্ক্ৰীনৰ বহুত ব্যৱহাৰ আছে, কিছুমান যে তোমাৰ আজিকালি প্ৰায় এ মানে এই ৰ'দৰ চাপটো পৰিলে কিছুমান জেগা তোমাৰ ক'লা পৰা নিচিনা হৈ যায় দেখিছে নে কিছুমানৰ ডিঙিত?
যায় অঁ।
মোৰে হৈছিলে বাৰু অ মোৰ এতিয়া কমিলে দেই খুব কমিলে প্ৰায় কমিলে মই আগতে স্কুল যাওঁতে ৰ'দ ৰ'দ নহয় জানো আৰু। হাইস্কুল পঢ়োতে। তাৰপিছত তোমাৰ সেই ৰ'দৰ যিটো মানে ৰশ্মি ন। সেই ৰশ্মিটো ডিঙিত মানে পৰি থাকে আমি কি আৰু স্কুলৰ যিটো ইউনিফৰ্ম ইউনিফৰ্ম পিন্ধি যাওঁ, তাৰপিছত ডিঙিটোতো তোমাৰ খালীয়ে হৈ থাকে। তাৰপিছত ডিঙিটো গোটেই তোমাৰ কোলা অ কলা মানে কলা সেইটো মলি নহয় একচুৱেলি, সেইটো এটা তোমাৰ কিবা তেলৰ নি চিনা তুমি যদি এই কাপোৰ এখনে যদি তুমি ডিঙিটো ঘঁহি দিয়া তাত কিবা তেলৰ নিচিনা মানে বৰণ এটা অহা দেখা যায়, সেইটো মলি নহয় ঘঁহি ঘঁহি যিমান ঘঁহিলেও নাযায়। সেই বস্তুটো ছানস্ক্ৰীনৰ জ অ সেইটো চান বাৰ্ণ হৈ যায়। অ চান বাৰ্ন পৰি গৈছিল। অ হয় হয়।
এইটো চান বাৰ্ন বুলিয়ে কব লাগিব চান বাৰ্ন পৰিলে তেনেকুৱা হয়।
অ চান বাৰ্ন পৰিলে তেনেকুৱা হয়, তাৰপিছত তোমাৰ সেইটো কি হয় জানা চা বুন দিলেও নাযায় সেই বস্তুটো তুমি এই খুব তেলীয়া, অ খুব তেলীয়া মানে বস্তুটো আহ তাত নেমু নেমুটোতো এচিড থাকে ন নেমুটো অলপ নেমু চে পি পেলাই যদি তাত ঘঁহি কাপোৰ এনে ঘঁহি দিয়া তেতিয়া সেই বস্তুটো অলপ যায় মানে। সেই তেলেতীয়া মানে তেলেতীয়া যিটো বস্তু সেইটো অকন যায়।
অঁ। ধলুৱা এতিয়াতে চান স্ক্ৰীন চানস্ক্ৰীন লগালে ধৰি লোৱা সেইটো চাপটো ধৰি লোৱা পতককে নপৰে
নপৰে অ এই মানে তোমাক সূৰ্য ৰশ্মিটোৰ পৰা মানে অলপ বাধা দিয়ে মানে সেই ৰশ্মিটো সূৰ্য ৰশ্মিটো তাত পৰিলেও পলেপ এটা নাথাকে জানো চানস্ক্রীমৰ সেই চানস্ক্রীমৰ পলেপ তোয়ে মানে সেই সেই চান বান অ চাত বান হোৱাৰ পৰা মানে ৰক্ষা কৰে
ৰক্ষা কৰে অ
উম
তাকে খুব
অ চানস্ক্রীমটোৱে তোমাৰ চা অ কোৱা
গৰমতো বহুত পৰিছে সেইকাৰণে নেমু চৰবতটো বনাই বানাই নেমু পানীটো খুব খাই থাকিব লাগে
খা ই থাকিব লাগে অ
স্কিনৰ কাৰণেও ভাল তোমাৰ এনাৰ্জিও
পানীটো এনেও ভাল ন মানে উম পানীতটো এনেও ভাল স্বাস্থ্য তোমাৰ কে ঠাণ্ডা হৈ থাকে
তথাপিতো
এ চানস্ক্রীনটো আৰু অ চানচ ক্ৰীমটো তোমাৰ আৰু কাম আছে এই মানে ছানস্ক্ৰীমে যিটো মানে আমাৰ ছালৰ প্ৰ'টিন
অ
প্ৰটিনবোৰ মানে কলালেচ আৰু ইলাষ্টিন ৰক্ষা কৰি ছালখন মানে সু সুস্থ কৰি ৰাখে মানে সুস্থ মানে কি আৰু উজ্জ্বল কৰি ৰাখে
আহ
এই কলালেচ আৰু ইলাষ্টিন সেই দুটা মানে স্কিনৰ এটা হেৰি প্ৰলেপ
অ ধৰি লোৱা আগৰ দিনতো চানস্ক্রীন কিনো মানুহ হে পাইছিলে ন এতিয়া সক চাস্ক্রীন ওলোৱা পা আগতো মানুহে এইবিলাক বুজিয়ে নাপায় আমিয়ে ন বুজি পোৱা নাছিলো তেতিয়াহে ধৰি লোৱা বুজি পোৱা পৰা সানিবলৈ লৈছো বা ব্যৱহাৰ কৰি পাইছো কেনেকুৱানো কি বস্তুটো
হয় বাৰু সটো হয় হয় অ সেইটোৱে এ মুঠতে মানে জনাৰ পিছত মানুহে হয় এ মানে নজনাতো বেলেগ কথা বা জনাৰ পিছত সেই বস্তুটো ব্যয়ৱহাৰ কৰি চাব লাগে কাৰণ এতিয়া ইমান ৰ'দত মানুহে বা বিশেষকে ঘৰৰ গৃহিনী সকলে বাহিৰত কাম কৰি থাকিব লগীয়া হয় অ সেই অ সেই গৃহিণীসকলে মানে লগাব লাগে চ চানস্ক্ৰীন টো ব্যৱহাৰ কৰিব লাগে এতিয়া ছাল খনৰ বহুত মানে এই বেয়া ৰশ্মিটোৰ পৰা মানে ৰ'দৰ যিটো ৰশ্মি সেইটো ৰশ্মিটোৰ পৰা মানে ছাল খনে ৰক্ষা কৰি পাৰেআৰু তোমাৰ বেয়াও নহয় তেতিয়া বয়স মুখৰ চাপ সোনকালে নপৰে মুখৰ ফোজ খোৱা বিলাক নপৰে সোনকালে সেইটো এটা স্কিন কেয়াৰৰ ভিতৰতে পৰি যায় ন চানস্ক্ৰীন টো আৰু বিশেষ কাম কৰিবলগীয়া নহয় নহয় স্ক্ৰীন তুমি যেনেকে হানা তেনেকে চাস্ক্রীমটো তুমি ইউজ কৰিব পাৰা
পাৰি এইবিলাক অলপ লগোৱাৰ লগে লগে পুৰা ঘামি যায় কিন্তু এ লগালেতো বহুত ভালেই ঘামিলেও
অ তোমাৰ লগোৱাৰ লগে লগে ঘা অ লগোৱাৰ লগে ঘামি যা মানে অলপ পানী পানী টাইপ হৈ যায় মুখখন, ইমান পানীও নহয় ধৰা তা তাৰ পৰা যিটো মানে হেৰি ওলাই কি ধৰা এই গৰম দিনত মানুহে ক্ৰীমটো ইউজ নকৰে ন গৰম দিনত অ গৰম দিনত মানুহে এই পাউদাৰে ইউজ কৰে।
উম।
মানে এতিয়া তুমি চাবা সৰ্বসাধাৰণ মানুহে এ যিবিলাকে নাজানে ধৰা বা গাঁৱলীয়া মানুহে কিছুমানে তোমাৰ এতিয়া প্ৰায় পাউডাৰ ইউজ কৰে ন কিন্তু পাউদাৰ টোতকে চানস কিন্ত ওপৰত চানস্ক্ৰীন টো বাৰু এতিয়া তুমি কাবাক কবাচোন চানস্ক্ৰীন সানিবি ছো মানে মই কথাটো কৈছো এনেই ধৰা আহ যোনে বুজি নাপায় তাক তেওঁক যদি তুমি কোৱা ছানস্কীম সানিবচোন বা ছানস্ক্ৰীম লগাবচোন ৰ'দত বহুত ভালি গৰমত ছানস্ক্ৰীম হানে নেকি সেইটো এটা কুৱেশ্যন আহি যায় উ সেইটো এটা চান্ক্ৰীম হানে নেকি গৰমত অ ক্ৰীম হানে নেকি কিন্তু চানস্ক্ৰীম মানে কি চানস্ক্ৰীম সেইটো বস্তুটোতে মানে অ অৰ্থটো ওলাই আছে ৰ'দৰ সূৰ্যৰ পৰা যে বাচিব পৰা এটা প্ৰটেকশ্যচনৰ মানে সেইটো এটা হেৰি কিন্তু মানুহে ক্ৰীমে খ ক্ৰীম নাহানে ন এতিয়া গৰমত আমি ধৰা ক্ৰীমে হানো এতিয়া এয়া প্ৰত্যয়েক কিছুমান মানুহে এতিয়া তোমাৰ পাউদাৰে ব্যৱহাৰ কৰে ক্ৰীম নাহানে নহয়
আহ
উম সেইটোয়ে মানে ব্যৱহাৰ কৰিব লাগে জনা জনা নজনাৰ আগত সেইটো বেলেগ কথা তুমি ৰ'দত গৈছা এতিয়া কিমান মানুহ ঘূৰে বা ধৰা অফিচিয়েলি যিখিনি মানুহে কাম কৰে
মই যেতিয়া তমা বুজি পোৱা তেতিয়া পৰা মই চানস্ক্ৰীন টো ব্যৱহাৰ কৰিছো আৰু মই বহুত ভাল ভাল ফলে পাইছো
অ অ ব্যৱহাৰ কৰিব কৰিব লাগে হয় হয়।
কৰিব লাগে অ।
উম। বিশেষকৈ এই গৃহিনীসকলৰ মতামতবিলাকে আক। হয় হয় অ আহ। সেইটোয়ে ঘৰৰ গৃহিনীবিলাকে বা জ কিছুমানে জব কৰি আছে, হেল্ল'?
উম।
অ কিছুমানে জব কৰি আছে তেওঁলোকেও ছানচক্ৰিমটো ব্যৱহাৰ কৰিব লাগে কাৰণ ইমান ৰদত তেওঁলোকে গাড়ীৰ ভিতৰত গলেওতো তেওঁলোকে ৰ'দলৈ ওলাবই লাগিব যিমান যি হলেও।
উম।
অম। সেই কাৰণে সেইটো যদি তুমি লগাই যোৱা হয় বহুত মানে এ তোমাৰ অ অতি বে অ ৰশ্মিপা অতি বেঙুনিয়া ৰশ্মি নহয় একচুৱেলি বা মে কুইজৰ যিটো ৰশ্মি মানে সেই ৰশ্মিটোৰ পৰা দুই বহুত পা হি ছালখনক ৰক্ষা কৰিব পাৰিবা মানে। নহলে অতি টোৱিং মানে এইটো অতি লগোৱাটো মানে ছানচক্ৰিনটো লগোৱাটো জৰুৰী মানে।
উম ছানছ ছানছকিন তোমাৰ ফিফটি ফিফটি চি বুলি যে এটা পায় সেইটো বেছি ভাল নেকি বাৰু?
সেইটো ছানজকিনটো চবৰে ভাল বেনিফিটছটো যোনে যিটো মানে ব্যৱহাৰ কৰে আৰু।
যাৰ ছালত মানে স্কিনত ধৰি লোৱা যিটো হেৰি কয় আৰু
অঁ অঁ।
মিচ কৰে সেইটো ব্যৱহাৰ কৰিলেই হ'ল আৰু।
উম!
উম!
ৰ'দত ৰ'দত মুঠতে সেইটো ই ব্যৱহাৰ কৰিব লাগে। ম এইটো ব্যৱহাৰ কৰিছোঁ বাৰু আগতে এ এই ব্যৱহাৰ কৰি সুফল পালোঁ কিন্তু বহুত খিনি মোৰ ভাল হল। বহুতখিনি মানে এতিয়া প্ৰায় নায়ে আৰু আৰু এতিয়া ওলালেও তোমাৰ ছানস্কিনটো এনেকে যেতিয়া বাহিৰত ওলাই যাওঁ তেতিয়া লগাব লাগে। বিশেষকে ইমান ইউজ নকৰোঁ কিন্তু যেতিয়া কৰবাত ওলাই যাওঁ তেতিয়া সেইটো ব্যৱহাৰ কৰোঁ।
উম!
উম! এই বহুত দিন ফোন কৰা নাছিলো তোমাক মই ফোন এটা কৰো বুলি। কৰিলো ঠিক আছে হ'ব দিয়া তেতিয়া।